হেল্ল, হেল্ল'?
হেল্ল, ' অ'।
কি কৰি আছ? কি খবৰ, কি খবৰ- তোমাৰ? অ' চাহ তাহ খালা?
চাহ খাইছোঁ।
কি বনালা আজি ব্ৰেকফাষ্ট ৰাতিপুৱা আহাৰ?
অঁ পৰঠা বনালো আলু পৰঠা।
অ ভালে বনাইছা।
উম, আজি মানে কতো যাব লগা নাই। সেইকাৰণে বোলো দেৰিকৈ উঠিলোঁ।
অ
আজি অকণমান দেৰিকৈ উঠিলো। মানে কতো যাব অ মানে ক'তো যাব লগা নাই সেইকাৰণে ঘুগুনি আৰু আলু পৰঠা
লে মোৰ লগত এটা জেগাত যাব পাৰিবা আজি
ক'ত?
তাৰমানে আমাৰ পথাৰত হাল বাই আছে ন মই এতিয়া চাহ বনাই আছো পথাৰৰ কাৰণে চাহ লৈ যাম পিঠা বনাই আছো ডেকচি মুখত দিয়া পিঠা। তাতে মানে হাল বাই আছে চাৰিজন মানুহ লগাইছে লগালে আৰু এ মৈ দি মৈ দিব মৈ দিয়া বুজি পোৱা না? মৈ দিয়াই মৈ দিলি তাৰমানে মাছ ওলায় বোকা পানীত মাছ বিলাক মুখ দিলে ওলাই ওলে এনে ভাসি থাকে মুখ দিলে ওলাই ওলাই তাৰমানে হেৰি ঘূৰি থাকে আৰু।
মৈ মানে কি মৈ মানে কি?
মই দিয়া মানে বুজি নাপোৱা ন?
না।
কি বুলি কম এই মৈখনৰ ওপৰত যে উঠি যায় উঠি যায়। দীঘল সেইখনত গৰু টানি থাকে আৰু মৈখনৰ ওপৰত উঠি যাই তেতিয়া জাবৰা বিলাক লৈ যায় তেতিয়া মাছ বিলাক ওপৰত উঠি আহে।
অহ।
ওপৰত উঠি আহিলে আৰু চালনি এখন দি যদি তলে দি সোমাই দিয়া নহয় সেইটো মাছ যাবা ন ৱাৰে আহিবই যেনে তেনে
অহ
যাবা নেকি ভাল ভাল লাগে যায়। বিৰাত ফূৰ্তি লাগে এ অ ত বেলেগ মানুহ বিলাক আহে মাছ ধৰিব মই দিয়া দেখিলি তাৰমানে মানুহ আহে মাছ ভৰি উঠে না
হয় নেকি?
মাছ গিলে তাৰমানে উঠি আহে আহি পেলাই মানে মুখ গিলা ওলাই ওলাই
অঁ, ডাঙৰ ডাঙৰ মাছ পায়?
উম বেছি ডাঙৰ মাছ নহয়, আৰু সেইগিলা মাছ প্ৰায় ডাঙৰ ইমান সৰু নহয়, ডাঙৰ এই পুঠি মাছ, এ শিঙৰা মাছ। ওলাই আহ ডাঙৰ শিঙি মাছ চাছ নোলায় শিঙি মাছ বোকাতে থাকে আৰু হেইগিলা নোলায় এই গৰৈ মাছ বিলাক ওলায়।
এতিয়াতো মাছ মানে নুঠে এতিয়া পানী হৈছে, পানী শুকোৱাৰ পিছতে মাছ উঠে না কি?
কৰিব ন ওলাব। পানী পানী সিমান নাই তাতে আমাৰ জোনখিনি জেগাত খেতি কৰি আছিল দে বৰ্তমান, পানী এইবিলাক সিঁচিছেি না। এ আলি দিছে ন আলি দি কেনে এই কৰে, আলি দিয়ে নহয়। আলি দিয়াৰ পাছত বেলেগ মানুহৰ যদি বেছি পানী হয়, সিঁচি পেলাই। সেইটো, তাৰপাছত আৰু আমি ঘৰ চাউল খাওঁ। যা যদি ওলাব পাৰা, যা যদি যাবা।
ওলাম দিয়া, কেতিয়া যাব?
এতিয়া যাম আৰু অৱশ্যে মই নাই, দশটা চাৰে দশটা মান বজাত যাম আৰু পিঠাত টো বনাই আছো, চাহ লৈ যাম। তালৈ যায়, একেলগে অলপমান মাছ ধৰি আনি এ, ঘৰত জনাই ভা-ভাত বনাব দি যাম, আহি কিনে সেই মাছ বাচি-যচি বোলে সিহঁতকে খুৱাব পাৰিম। হাল বোৱা মানুহ এটাক ভাত খোৱাব লাগিব, চাৰিজন মানুহ।
ভাত খুৱাব লাগিব অ'।
আহ, সেই মাছেই হৈ যাব। মাছটো পামেই, অ'। তোমাৰ মাছ কেইটা তুমি আজি ঘৰত লৈ যাবা, আহ'।
কৈ দিব, ঘৰৰ মাছ।
অ', অ' নহয় তুমি ধৰা মাছে, ত' তুমিয়ে লৈ যাবা মোক নালাগে। এ, পাম হ, এ, চালী চালনী এখন ল'বা, মই এখন চালনি লাম, তুমি এখন চালনি ল'বা, চালনী।
অ', অ', অ'।
চাউল-চলা চালনি যে আছে। বেয়া নহয়-নহয়, এই চালনী ললে হ'ল তলে পানীৰ এ তলেদি এনেকে, অ' মাৰি দিলি মানে মাছ কেইটা ওপৰত উঠি থাকে ন। বঢ়িয়াকে উঠি আহে, যাপেই নাযায়। অলপ দুৰ্বল হয় মাছ বিলাক হৈ দে ন।
অ', মাছ মাৰি পোৱা নাই আমি অ'। এনে মই গম নাপাওঁ আৰু।
যাব পাৰা মোৰ লগত।
অ' যাম দিয়া এ, বৰষুণো নাই এতিয়া। ৰ'দ দিছে।
বৰষুণ নাই। এতিয়া মানে হাল বাই আছে। অলপ-অলপ পিছত দিব মই দিব, অলপ পিছত দিব চাহ-তাহ খাই উঠি পিনে। মৈ দিব, সেই মৈ দিলি তাৰমানানে মাছখিলা ভাঁহি উঠব।
অ', নাই তাতে জোগ-টোক, জোক-টোক আছে যদি।
জোক নাই। বোকাত জোক নাথাকে, জোক বোকাত জোক নাথাকে বোকা উত বু ন'। এই, যেতিয়া হেৰি কৰে কঠীয়া হেৰি কি কয়, ৰোৱা পত বোলে ভূঁইি ৰোৱা বুলি যে কয়। যেতিয়াটো খালি পানী থাকিবো। এই পানীত জোক থাকে, মান জোক থাকিলেও বই দিয়াৰ পাছত জোক বিলাক নাথাকে ইমান।
ত' সেইটোৰ কাৰণে ভয় লাগে, জোকৰ কাৰণে ভয় লাগে।
থাকিলেও মই ভয় নকৰোঁ নহয়, মই এৰাই দিম আৰু হেৰিত তেল ঘঁহি গিলি হ'ল, কেৰাচিন তেল।
অ', নাই জোকটো একদম লাগ গি ধৰে না, আৰু গমো নাপায় কেতিয়া সোমাই যায়।
অহ, অলপ যদি কেৰাচিন তেল আঁঠু ওপৰ, আঁঠুক লগি ঘঁহো।
অ'।
হলিউ জোকটো মানে ধৰিলেও পিচলি পৰে। হেৰি কৰিব নোৱাৰে, ধৰবা নোৱাৰে, মেৰে ধৰবা নোৱাৰে। কেৰাচিন তেল ঘহি যাওঁ।
অ'।
আৰু কেৰাচিন তেল গোন্ধত সিহঁতে নাহেও।
এনেকে গম নাপ অ' অ' শুনি আছোঁ।
অ', শুনি আছা?
ঠিকে আছোঁ, অ'।
অ', দে তুমি নহলি সোনকালে আ আজৰি হোৱা খাৱা লোৱা কৰা।
অ', ঠিক আছে। মই ৰন্ধা বাঢ়া অলপ কৰিব লাগিব।
অ', আহি পেলাই ৰান্ধিবা পাৰিবাতো। মই মই আমাক ঘৰত এনে ৰান্ধিব দিচো মই খালি মাছে দি আনি পেলাই মাছে দিয়ে বনাম।
অ', অ', অ', মাছ কিহেদি বনাব?
মাছ এই পানীলা‌উ আছে।
পানীলাউ বনাব।
পানীলাউ বনাম সেইবিলাক সেইবিলাক কাটি চাটি থৈ দিছোঁ মই। মানে মাছ ধৰি আনি বাচি মানে সেই বনাম আৰু তাৰকাৰি।
ৰেডি কৰি থৈ দিছে।
ৰেডি কৰি থৈ দিছোঁ আৰু খালি ভাতকেইটা বনাব দিছো ছোৱালীটোক তাই বনাব।
সেইদিনা সেইদিনাখন যে হেৰি পানী হৈছে যোৰাবাটত কি ডাঙৰ ডাঙৰ মাছ। ইটো সঁচাই না নাই মিছা নাজানো কিন্তু মাছ বহুত আহিছে।
অ', আহিব পাৰে চব পানী সমান হৈ গৈছে ন।
অ', অ', তাৰ নদীৰ অ' অ'। সেইটো কিমান পানী হৈছে ইমান মাছ দেখাইছে।
উম, ধৰা দেখা পোৱা নাই দেখোন মাছ।
নাই ৰাস্তাত মাছ ধৰা দেখা নাই কিন্তু ৰাস্তাত বহুত মাছ। না ওলাবও পাৰে না ফিচাৰীবিলাকত ফুল হৈ গৈছে না।
অ', অ', অ'।
তাৰে মাছবিলাকো আহিব পাৰে।
পুখুৰী পথাৰ চব সমান হয় নহয়। সমান হলি মাছগিলে মানে মাছবিলাকে ফূৰ্তি পায়। সিহঁতে এখন জেগাত বন্দি হৈ থাকে ন, সিহঁত ঘুৰব ফুৰব পাৰে। সিহঁতে ভাবছি আৰু আমি আমি ওলাব পাৰিলে আৰু ঘূৰি ফুৰি আৰু নতুন জেগাত যাব।
উম, উম, উম।
ফূৰ্তি পায় ইহঁতে।
ফূৰ্তি পাই না অ'। পানী হ'লে বেছি ভাল পায় জাপিবাৰ কাৰণে।
উম, আৰু এখন জেগাত থাকে ন। এ নতুন জেগাত যাব, আকৌ। এহ সেইটোয়েটো আমিতে আমি ঘৰ অ', আমি যেনেই ঘৰটোত থাকি ভাল নাপাওঁ, বেলেগ জেগা এখন ফুৰবা গ'লে ভাল পাওঁ, ঠিক মাছবিলাকো এনেকুৱা। অ', এই মাছো এনেকুৱা, এখন জেগাত কিমান থাকিব আৰু।
অ', অ'।
নাই কোৱা।
অ' সেইটো হয়। দে হ'ব দিয়ক যাম, অহ হ'।
অ' পৰঠা খাই আছা।
পৰঠা খাই আছো।
অ'। দে সোনকালে শালি আজৰি হোৱা, হৈ পেলাই আৰু আহিবা।
মই দেই, অকণমান কাম আছে এইখিনি কাম কৰি লওঁ অলপ কাপোৰ ধুব আছে।
অ', মোৰ সেইবিলাক কাম - চাম কৰা হৈছে অলপমান মই এইফালে অলপ এ পিঠাটো বনাই বনাই আছো পিঠা
এ আজি অলপ চাফা - চুফা কৰিলো ঘৰবিলাক, খালি মানে মিটিং বহিছিল ইয়াতে আ এই গোটৰ মিটিং।
অ', গোটৰ মিটিং বহিল কি' কি আলোচনা কৰে?
মানে লোন লোৱা যাব আৰু।
অ'। লোন- লোন এ দি তাৰ মানে গ্ৰু গ্ৰুপ টোয়ে লোন ল'ব লাগিব না'?
অ' গোটটোৱে।
উম।
চৰকাৰৰ পৰাই কৰে দছজনী।
দছজন হ'ল ই ইউনিফৰ্ম পিন্ধিব লাগব না?
নাল এ এনেই মিটিং বহিলে নালাগেই।
উম মিটিং বহিলে নালাগে ইউনিফৰ্ম বোলে দেখা নাপেলে বোলে নিদিয়েহে এইবিলাক। লাখপতি বাইদেউ।
সেইটো বেলেগ এইটো আমাৰ এই অ' এইটো বেলেগ এইটো গোটৰ হয় এইেটোতো চৰকাৰে দিব।
এই দছজনী তাৰমানে হেৰি কৰি এ ব্যৱ ব্যৱসায়ৰ কৰিব পাৰিবা পইচ পইচা লৈ কিনে।
অ' সেইটো আলোচনা কৰি আছে। ব্যৱহাৰ কৰিম বুলি আৰু কিছুমানে আৰু বেলেগ কয়।
এনে খোৱা খাদ্য মানে পিঠা, লাৰু ঘৰ- ঘৰৰ পৰা এইবিলাক কোনোবা বিয়ে বাৰ্থডে এনেকুৱা অৰ্ডাৰ দিলে।
অ'।
সেইটো আলোচনা কৰি আছে।
অ' অ'।
চব গোটেই কেইটা এটা মান হ'ব লাগব নহয়। চবৰে বেলেগ বেলেগ হ'লেই নহব‌, অ সেইটোকাৰণে।
এতিয়া বনালে তোৰ গেচ গেছৰৰো প্ৰ
গেছৰ অ' কথা আছে আৰু মানুহ বিলাক আহিবও পাৰিব লাগব। কিছুমান এবাৰ সময় নিমিলিবওঁ পাৰে।
লগে ভাগে মিলি পেলে কৰিলে বেছি টাইম নালাগে, অৰ্ডাৰ যদি পাই। এ কাটা নেমকি বনাব পাৰি। পেকেট কৰি কৰি। অ' লাৰু বনাব পাৰি, পিঠা বনাব পাৰি।
অ' সেইটোয়ে আলোচনা হৈ আছে।
অ'।
পিঠা লাৰু। লাল আৰু আলোচনা কৰিব লাগিব।
অ' আলোচনা হোৱা নাই কালি।
কালি তাৰ মানে মেনেজাৰ আহিছিল, মানে আমাৰ গোটেইবিলাকৰ কমেণ্ট চাবৰ কাৰণে।
অ মেনেজাৰ তো কৰ বিজেপিৰ হয়।
বিজেপি নহয় এইটো বেংকৰ মেনেজাৰ।
অ বেংকৰ মেনেজাৰো আহে গোটৰ কাৰণে।
অ আহে অ।
অ
সিহঁতে মানে আমাৰ এই চহী বিলাক লৈছে হাতৰ হেৰি টিপ। আৰু আমাৰ এইবিলাক অ হেল্ল'
কি কলা কি কলা।
ন আমাৰ ডকুমেণ্টছবিলাক চাইছে।
দকমেনট চাইছে।
অ অ আমাৰ কেজন কেইজনমানৰ ঠিকে আছে আৰু। এই কেইজনমানৰ অলপমান দিগদাৰ আছে এজনৰ মানে ফটোৰ অলপ কাৰৰ্ডত দিগদাৰ আছে।
ঠিক কৰি ল'লে হ'ল।
অঁ সেইটো ঠিক কৰিব লাগিব।